হেল্ল'
অ',
অ', অ', অ',
কি কৰিছে? মই আছোঁ
অ', অ', না মই বাহিৰতে বহি আছোঁ। উম, বাকী চব ঠিকে আছে নে?
চব ঠিকে আছে, অফিচলৈ গৈছিলে?
অফিচলৈ গ'লো আজি অ', গৈ আহিলোঁ, আহি এতিয়া বাহিৰত ৰেষ্টুৰেণ্ট বহি আছোঁ উম, উম ডালিয়া, ডালিয়া, ডালিয়া খালো উম, তাৰপিছতে খাই বৈ আৰু
চুগাৰ কাৰণে ভাল নহয়, চুগাৰ বুলিয়ে নহয় এই পেটৰ ফেটছৰ কাৰণে চুগাৰটো এই দালিয়া বস্তুটো বহুত ভাল।
উম, উম, উম
আপুনি খাই বেয়া পালেও সেইটো গৰম হৈ থাকোঁতেনে খাব সেইটো নাখাওঁ বুলি নক'ব অকণমান খাই পেলাই পেটটো ভৰাই থ'ব।
অ', সেইটোকেতো কৰি আছোঁ, এতিয়া এতিয়া ক'বলৈ বাদ দিলো আৰু এইটো মানে মই ডালিয়া দিলে দালিয়া খাম ৰুটি দিলে ৰুটি খাম ভাত দিলে ভাত খাম যি দিয়েক আৰু ক'ব লগীয়া নাই
ভাত দিলে ভাত খাম বুলি সেইটো সহজ কৈ নিদিব, তেতিয়া যে আকৌ আপোনাৰ এলাহ লাগিব আজি ভাত পতকে খাই ভাতটোতো বনাবলগীয়া হয়য়ে সদায়
উম, উম
কে সেইটো নকৰিব।
উম, উম, ঠিকে আছে বাকী আ,
অ', এই না ইহতকেইটা সেই সাঁতুৰিবলৈ লৈছে নহয় এই গৰম বন্ধতে অকণমান সাঁতুৰি লওঁ বুলি ইিহঁতে যে সাঁতুৰিব নাজানে এতিয়া অকণমান সাঁতুৰিবলৈ লৈছে।
উম, তাৰপিছত?
এতিয়া এতিয়া সাঁতুৰি আহিলে আহি গা পা ধুই পেলাই আজি জিৰণি নল'লে খাই বৈ এতিয়াবা আকৌ ক'লৈ ওলাই গৈছে।
অ', এইবিলাক নজৰ ৰাখিব লাগে অলপমান ইহঁতে য'ত তত বাইক চাইক লৈ ঘূৰি ফুৰেটো অকণমান চাই চিতি থাকিব লাগে।
মই ভিতৰত সোমাই থাকোঁ যে বৰ ধৰিবলৈ নাপাওঁয়ে এই ক'ত যাব কি কৰিব, দূৰণিলৈ গ'লে কৈ থৈ যায়।
উম
তাৰপা হেৰি এ কথা এটা অ', হেৰি কৰ সুধিবচোন বাৰু অ', এয়া হয় সৰুত তোৰ ভতিজা এতিয়া গৰম বন্ধ নহয় জানো?
অ', অ', গৰম বন্ধ হয়, হয়।
অ', গৰম বন্ধ যদিও অকনো ৰেষ্ট নাইকীয়া সিহঁতৰ হৈ কৰ্মশালাবোৰ হৈ আছে যে
উম, উম, উম, ত' কি কৰিবা এতিয়া কৰ্মশালা নকৰিলেও নহয়।
তাকে হে এক প্ৰকাৰ ভালেই হৈছে আকৌ এতিয়া এনেই গৰম বন্ধ বুলিয়েতো সিহঁত তে অকল মোবাইলৰ স্ক্ৰীনখনহে চাই থাকিলহেঁতেন, এতিয়া এটলিষ্ট চকু কেই টা মোবাইলৰ স্কিনৰ পৰা অকণমান কুলিত লগত আছে, ভালেই হৈছে।
এইবিলাক কথা নাই।
উম উম উম।
বহুত মানুহৰ কৰ্মশালাত আছে ন, বহুত ল'ৰা ছোৱালী আছে, এই কলাক্ষেত্ৰত মই মানে বহুত ল'ৰা ছোৱালীক শিকাই আছে, এই মানে বেয়া হোৱা নাই বুলি ভাবিছোঁ আৰু, এতিয়া সিহঁতকে খলৌ শিকিছে সি। তাৰপিছতে খোলতো ধেইৰ লোৱা আছে, তাৰপিছতে কে‌, এনেই ঠিকে আছে এতিয়া বেয়া হোৱা নাই।
আজি কোনোবা লৰা এ টা জন্মদিন আছিলে সোপাই, তাৰপৰা বুট দিছে, বুটৰ লগতে বুনিয়া মিক্স কৰি পেলাই দিছে খাবলে ল'ৰা ছোৱালীবিলাকক।
অঁ।
এই খোল শিকোৱাত অঁ।
উম।
এইটো উৎসৱ কমিটি তাত, উদয়পুৰ নামঘৰত।
অঁ অঁ অঁ।
অঁ, আৰু কথা এটা ভাবিছো আ পুনি কিবা জানে যদি ক'বচোন, এই যে শিৱসাগ শিৱসাগৰৰ বানপীড়িত অঁ হেৰি মানুহখিনিৰ কাৰণে সাহায্য বাবে কিবা পুজি এ টা গোটাব পাৰি নেকি, কেনেকে দিব পাৰি কি কৰিব পাৰি অকণমান চিন্তা কৰকচোন।
সেইটোতো হয়, কিন্তু এতিয়া শি শিৱসাগৰ, নাজিৰা, এইবিলাকত ভাল বানপানী হৈছে বাৰু বহুত বেছি হৈছে এইবাৰ উজনিত। গতিকে দিব পাৰিলেতো ভাল, কিন্তু এতিয়া কেনেকে কি কৰিব লাগিব এইটো চিন্তা কৰি চাব লাগিব। যদি দিব পৰা যায় দিব লাগিব আৰু।
সেইটোৱে কিবা এটা চিন্তা কৰি যদি দিব পাৰি পুঁজি এটা আৰু তেনেকে দিওঁ বুলি কলে দিব চবেই দিব চাগে কোনেনো নিদিব।
এতিয়া একেটা পৰিয়ালৰ ভিতৰত চাৰিটা নাইকীয়া হ'ল। বৰ বেয়া মৰ্মান্তিক কাহিনী হৈছে আৰু তাত আৰু দেই।
ভালেই হ'ল পৰিয়ালটো তেতিয়া যে এটা থা কি যোৱা নাই চাৰিয়ো টাই যে গ'ল।
চাৰিটা মানে বাপেক বাপেক কি হল?
বাপেক নাই নেকি?
অ সেইটো হব পাৰে দেই। উম। বাপেকৰ কথাটো ওলোৱা নাই নহয় এতিয়া, সিহঁত চাৰিটা কথা হৈছে মাক আৰু বাপেক মাক জীয়েক আৰু পুতেক দুটা কথা ওলাইছে। তাকেতো, এতিয়া কি হয় আৰু নাজানো পাই।
আপোনালোকৰ, এতিয়া খেতি হ'ল চাগৈনে
খেতি হোৱা নাই, আধি দিলো আজি পথাৰলৈ গৈ এপাক চালোঁগে এই খেতি মানে? তো কি হ'ব ধৰিব পৰা নাই দেই। খেতিটো মানে একদম লেহেম গতিত কৰিছে, ৰাস্তা পদূলি নাই সি আৰু, আধি দিয়া মানুহটোৱে বেলেগতো মাতি ল মানে কাম কৰিবলৈ ললে এতিয়া? ক'ৰবাত বাঁহ পুতিবলৈ, নে কি লৈছে সেইটোও যায় ইয়াতো এতিয়া, উপায় নাই মুঠতে খেতিটো ভাল হওক। নাই, ৰোৱনী এজনী অকলে যেনে- তেনে ৰুই আছে পাৰতিলাখন দিলোঁ পাৰটিলাখনো পথাৰতে এৰিলে। টিঙছটা দি থৈছে ওপৰত জাবৰে যুথৰে, মই নি আকৌ জাবৰখিনি গুচাই থৈ আহিছোঁ। এপাক গৈ পথাৰত পাৱাৰতিলাৰ খনৰ পৰা, গোটেই জাবৰ খিনি গুচাই মেলি থৈ আহিছো আৰু। উপায় নাই
এই লোকৰ বস্তু বুলি অক অকমান অৱহেলা কৰে আকৌ। আৰু এটা কথা খেতিটো ইমান আদাই হ'বলগীয়া হোৱাও নাই, অইন মানুহৰ সোনকালে হৈছে কাৰণে অকনমান, এতিয়া শাওনৰ আজিনো কি তাৰিখ? পাঁচ তাৰিখ হৈছে হৈছে হে, গতিকে তে ইমান
কিন্তু কথা হ'ল কি? এই বস্তুটো প্ৰতিপাল নাই, মোক খং উঠে সেইটোতে খং উঠে প্ৰতিপাল। বস্তুৰ ওপৰত যদি মৰম নাথাকে কেনেকৈ কি কৰিব বাৰু? এতিয়া সেই বস্তু, যেনেকে এটা ইমান লাখটকীয়া বস্তু এটা, পথাৰত যদি তেনেকে পেলাই থয় এতিয়া বৰ মানে, নিজৰ কিবা মোৰ আজি মনটো ভাল লগা নাই। দেখি আহিলো যে মানে, কিবা সিহঁতে অকনো অনুভৱেই কৰিব নোৱাৰে। নিজে ঘটা হ'লে অনুভৱ কৰিলেহেঁতেন ঘটিব নোৱাৰে। নোৱাৰাৰ কাৰণে এতিয়া মানে ক'বলৈও বেয়া পাওঁ মই। কিন্তু এতিয়া যি নহওক আৰু, এতিয়া খেতিটো যেন তেনে এদাই হওঁক আৰু, দেহা মোৰ ভালে থাকিলে অহা বছৰলে নিজে কৰিম নেকি ঠিক নাই আৰু, ভগৱানে যদি ভালে কুশলে ৰাখে আৰু
এতিয়া সেইটো সাহস কৰিব নোৱাৰে। নিজে কৰিম বুলি, কি কৰিব আপো আপুনি হাজিৰা লগাবনে, নিজে পাবনে আকৌ আলি কোৰ মাৰিবলৈ বেলেগ মানুহ, কঠীয়া তুলিবলৈ বেলেগ মানুহ, ৰোৱনী আপুনি ঘৰৰ চবেই যদি হাত উজান দিয়ে, তেতিয়া বেলেগ কথা সেইটোতো নহয়। গতিকে সেই কথাটো নক'ব। কথাটো ওলোৱাৰ লগে লগে সিহঁতেতো গা এৰা দি দিব? আৰু মানুহ নেপাব নহয়। ঘপকে, কথাবোৰ খেদে কৈ নিদিব। সিহঁতে কথাটো যেতিয়া গম পাই যাব সিহঁতে যেতিয়া কথাটো সেই কথাটো শুনি যাব সিহঁতৰ মনটো হেৰি কৰি মনতটো বেয়া লাগি পেলাই সিহঁতে কৈ দিবও পাৰে আমি খেতি নকৰো বুলি।
নহয় কলে মানে, কথাটো এনেকুৱা কথাটো এনেকোৱা যদি তিনি চাৰিঘৰ মানুহক খেতিটো দি দিয়া যায় আধি কৰিবলে সেই কম কম মানুহক দি দিলে একদম আৰামত খেতিটো কৰিব। এতিয়া নহয়, এতিয়া কথাটো তুমি অনুভৱ কৰিব পৰা নাই। এতিয়া এই উ মানুহ বিলাকক পইচাে পইচা বিলাক দি থোৱা কাৰণে যিখিনি ধান পালো সেই ধানখিনি, পায়হে আমাৰ চলি আছোঁ। এতিয়া পটককে সেইখিনি ধানো নাইকিয়া হ'ব। ইয়াতো খেতিটো ভাল নহ'ব। তোমাৰ খেতিটোত বেলেগক কৰিবলে দিম বুলি মই ভবা নাই। কিন্তু তাক এচাত দম এচাতটো দিব লাগিব নতো তাক খে তি কৰা ব্যৱস্থাই নাই। সি বস্তুটো প্ৰতিপাল কৰি ৰা খিব লাগে। সেই কথাটহে কৈ আছোঁ মই।
নিজে কৰিম বোলে, নিজে কৰিম বুলি কেনেকে কব পাৰিব, আপুনি কোৰ মাৰিবলে যেত তিয়া হাজিৰা দিব লাগিব। কঠীয়া তুলিবলে হাজিৰা দিব লাগিব। আজিকালি এটা হাজিৰাত পাঁচশ। মানুহ ঘৰৰ মানুহে যেত তিয়া চাই নাথাকিবগে, তে হাজিৰাই কি কৰিছে, সেই কথাটো কেনেকে পাৰিব। আৰু ঘৰত যেতিয়া মানুহ নাথাকিব চাহ একাপ দিবলে হাজিৰাক চাহ দি দিব নিদিবনে খাবলৈই নিদিবনে কি কৰিব?
এইটো নহয় কি এইটো কৈছোহে কথাটো।
সেইটোৱে কৈছো প তককে কথাটো আপুনি কৈ দিয়াৰ লগে লগে ওলাই গ'লে বেয়া হ'ব। সেইকাৰণে ঘ পকে কৈ নিদিব মই সেইটো কথা কৈছোঁ।
নহয় কোৱাটো নাই কাৰো আগত কোৱা নাই মই নিজেহে মনতে ভাবি আছো। তাৰ মানে কামটো কৰিবলৈ হ'লে মন পুটি অকণমান কৰিব লাগিব। এতিয়া এই খেতিৰ ছিজনত খেতি নকৰি পেলাই অন্য কাম কৰিবলৈ গলে মানুহৰ অসুবিধা হয় নহয়।
কেতিয়া জানো কৰিছে জানো দে,
বে ছিজন লৈ লৈ কাম কৰিব লাগে।
এতিয়া জানো বেলেগ কাম লৈছে?
এই চেচাত বাঁহ পুতিবলে গ'ল। চেচাত বাঁহ পুতিবলৈ গ'ল গৈ পেলাই এতিয়া ৰাতি আহে ৰাতিপুৱা যায় এতিয়া আজি ৰাতিপুৱা হাল বালে, বাই মাটি এদৰা বোকা দি পেলাই আকৌ গ'ল চেঁচাত বাঁহ পুতিবলে। তে আকৌ আহিব গধূলি আহিব কঠীয়া চঠীয়া তুলা নাই তুলিছে ৰুইছে। তেনেকেহে চলি আছে। তেনেকে মানে নিজৰ বেয়া লাগে, অন্য কথা একো নাই। খেতি কৰিম বুলি খেতি কৰা দিনত খেতি কৰিব লাগে মই সেইটো জানো।
একসপ্তাহমান সিহঁতে অকল খেতিটোত লাগিব লাগিছিলে।
সেইটোকে কৈছোঁ সি মোক এনেকে সুধোতে সি ক'লে বোলে এ একসপ্তাহত সাত দিনত বোলে খেতি শেষ কৰি দিম। সাত দিনত শেষ কৰি দিম বুলি কোৱাৰ পিছত এতিয়া আজি, আজি পাঁচ তাৰিখ হল সিফালে তিনিদিন আঠদিন হ'লেই। এতিয়া মাটি আধা ৰুবলে আছে কঠিয়াতলি আছেই। চব মানে বেমেজালি আৰু দেই
হ'ব বাৰু দিয়ক, হ'ব দিয়ক ৰাখিছোঁ।
অ অ।